হেল্ল'। উম, কি কৰি আছা?
এ ঘৰতে আছো। শুনিছানে?
শুনি আছো। শুনি আছো।
কৰা। ক'ত আছা?
মই তোমাৰ গৰু লৰাবলৈ আহিলো।
অহ' মই লৰাই থৈ আহিলোঁ গৰুকেইটা।
উম ঠিকে আছে ঠিকে আছে দিয়া, বাকী খবৰ খাতি ভাল?
বাকী ভালেই, কলাবলে জেগাই পোৱা নাই পথাৰত ইমান পানী।
অ আমাৰ ইয়াত পানী নাই বাৰু, পানী নাই মানে তোমাৰ মেথাউৰিৰ ভিতৰত দিওঁ মেথাৰিৰ কাষে কাষে দিম।
পানীত সেই মাথাই নাই আমাৰ মাথাই নাই যে। পানীয়ে পানী এতিয়া।
তাকে, তাকে, তাকে, মেথাউৰি চাথৰি এটা লাগে, ওচৰত ন। গৰু গাইৰ কাৰণে বহুত সুবিধা হয়। বাকী তোমাৰ? উম'। বাকী তোমাৰ খবৰ খাতি ভালনে?
খবৰ আছো আৰু ভালে কুশালে, তোমালোকৰ?
উম আমাৰো আছো আৰু যেন তেন বুলি ক'ব পাৰি এ দেউতা ভাগৰ অকনমান গা ভাল নহয়।
অ অ।
তোমালোকৰ মা ভাগ ভাল নে মা দেউতাৰ?
উম ভালে ভালে।
ঠিকে আছে ঠিকে আছে দিয়া ভগৱানে ভালে ৰাখক। উম ভাত পানী খোৱা হল তোমাৰ প্ৰিয় খাদ্য বনাইছিলে আজি। মাটিমাহৰ দালি আৰু তোমাৰ। হেৰি মাটিমাহৰ মানে খাৰ বনাইছিলে লগৰ ৰঙালাও ভাজি।
অ অ ঠিকে আছে।
গুচি আহা নহ'লে।
তাকে এতিয়া মাটিমাহ ঘত এয়া পা তাত পামগে নে।
আহা আহা মই অকমান আগবাঢ়ি লৈ আহিমগে।
অহ গৈ আছো ৰ।
উম।
আমাৰ সেই আমাৰ দালি বনালে তাৰপিছত ভাজি অকণ আছিলে।
উ।
আৰু আলু পিটিকা সেইয়াই আৰু।
ঠিকে আছে ঠিকে আছে দিয়া। বাকী বতৰৰ ফল কিবা কিবি খাইছা নে?
বতৰ ফল এতিয়া কঠাল আম খাই শেষ হৈছে গে, আম আৰু নাই আম এদাই হৈ গ'ল।
তাকে তাকে কঁঠাল ঘৰত আছে নাই বাৰু এতিয়া?
কঁঠাল ঘৰত এভেলেবল হৈ আছে এতিয়া। গোটেই কঁঠালে কঁঠাল হৈ আছে। উম কঁঠাল এতিয়া পাৰিব লাগিব তাকে।
পেলাই লৈ আহা লৈ আহা আমাৰ এইফালে কঁঠাল নাপায় আমহে পায়। উম।
অহা দেওবাৰ মানে আকৌ বজাৰ বেচিমগে বুলি ভাবিছো কঁঠাল মানে কালি বজাৰলৈ গৈছিলো কঁঠ ঠাল বজাত পাবলে নাই বহুত দাম কঁঠাল বিলাক আও দেওবাৰে মানে সেই অৰুণাচলৰ পৰা আমি ইয়াত কঠাল ল'বলে ধেৰ আহে যে মানুহ
উম উম
কঁঠালখিনি বেছিব লাগিব দেওবাৰে
উম তোমালোকৰ সেইখিনিত বজাৰ আছে ন ডাঙৰকে
উম ডাঙৰ বজাৰ আছে ডাঙৰ বজাৰ
দিয়া
বাকী এতিয়া দাদা ঘৰতে আছে নে?
বাকী দাদা ঘৰতে আছে। উম ভন্টি পঢ়া শুনা কেনেকুৱা চলি আছে বৰ্তমান
বৰ্তমান ভালে চলি আছে বাৰু
তাকে তাকে আও অকণমান চকু কাণ দিবা এতিয়া এই বয়সটোতে যদি চকু কাণ দিয়া পাছত মানে তোমাৰ সুবিধা
উম উম তাকেহে তাপা এই এফালে যোৱা কথা আছিলে নহয় কি হল
অ তাকে ময়ো ভাবিছিলো সেইটোকে মই বোলো কি হ'ল এহঁতকেইটা দেখোন কাৰো খবৰ খাতিয়ে নাই তাকে যোৱাতো প্লেনিংটো অকমান সোনকালে কৰিব লাগিছিলে সোনকালে মানে তোমাৰ দশ পোন্ধৰ দিনৰ পিছত মানে কি হ'ল উম বৰ্তমানতো খেতি পথাৰত লাগি আছো তোমালোক লাগিচান নাই নাজানো বাৰু
লাগি আছো বাৰু আৰু এতিয়া পানীৰ পৰিমাণো বেছি হয় আছে তাতে
অ পানীৰ পৰিমাণ বেছি হৈ আছে এতিয়া আমি মাজুলী যাম বুলি পাতিছোহে
এতিয়া এ এইটো সময়ত মানে ইমান এটা সম্ভৱো নহয়
তাকে সম্ভৱ মানে অইনটো নহয় অলপ ভয় আৰু নাও দুৰ্ঘটনা দেখোন আজিকালি বহুত বেছি হৈছে
বিলাকো বন্ধ দি দিছে বন্ধ হৈছে এখন দুখনকে এতিয়া আও সেইটোৱে প্ৰব্লেম বাক কি একো তেনেকে প্ৰব্লেম নাছি
তেনেকে প্ৰব্লেম নাই অঁ আৰু দলং খন হৈ যোৱা হেতেনতো বহুতে সুবিধা।
দলংখন হোৱাহেতেনটো সুবিধা হ'লহেঁতেন কিন্তু, এতিয়া দলং নাই। হলেও এটা এই পিনদি যাব পৰা সুবিধা আছে, কিন্তু হলেও পানী চিজনটো ইমানটা ভয়। ভয় লাগে আৰু দূৰো হৈ যায় এইপিনেদি বহুত।
তাকে তাকে হেৰি এতিয়া আমি, তেতিয়া কাম এটা কৰিম আকৌ। মানে চাই লওঁ আৰু দশ পোন্ধৰ দিন ৰখি দিওঁ, দশ পোন্ধৰ দিন ৰখাৰ পিছত মোৰ মতে চাগে পানী তেতিয়ালে অলপ চলপ কমিবগৈ।
পানী কমিব গৈ চাগে তেতিয়ালে।
অ তেতিয়া আমি আটাইকেইজন গুচি যাওঁ, আৰু তোমাৰ লগত যে সেইদিনা আহিছিলে, সিও যাম বুলি কৈছিল।
তাকে যাম যাম যাম কৈ আছে বাৰু। এ সেয়াই, চবে পানী পানী অইন অইন প্ৰব্লেম একো নাই পানীৰ কাৰণে এতিয়া দিগদাৰ পাই আছো যাবলৈ।
তাকে তাকে এই খেতি বাতিতো আজৰি হৈ লোৱা, তাৰ পৰা তোমাৰ আমি আটাইকেইজন ওলাই দিম আৰু এক। একেলগে।
উম উম, বিশেষকে যাবলগীয়া আছিলে হ'লেও মাজুলী গোটেই সত্ৰকেইখন চাব পাৰিলোহেতেন।
সেই সেইটোয়ে সেইটোয়ে মাজুলী সত্ৰকেইখন মই চাই পোৱা নাই আটাইক
তেওঁক ফটোকিখন চোৱাওনে। উম, বিশেষকে চামুগুৰি সত্ৰলৈ যাব লাগিছিলে, তাত মুখা শিল্পসমূহ চাবলে।
তাকে তাকে, মই তেনেকে দেখা নাই সৰুতে যোৱা।
উম তাত মুখা বহুত বনাই থকা হয়। মুখা শিল্প খিনি মানে তাতে বিশেষকে আছে।
আৰু শুনাচোন, আমি তাত তেতিয়া মুখাশিল্পটো আয়ত্ব কৰিব পাৰিম নাই, নিজে আমি যদি যাওঁ।
অ আমি গৈ আয়ত্ব কৰিব পাৰিম কিন্তু তাত ইমানো ইমান সহজো নহয় যে
এ সহজ নহয় অ ইমান সোনকালে আয়ত্ব কৰিবতো নোৱাৰি তথাপিও আমি দুই দু দুই তিনদিন এটা সময় লম সেই সময় কেইটাতে আমি যিমান কণ পাৰো আৰু
উম তাত দুদিন তিনিদিন মানে তাত আয়ত্ব কৰিবলৈ এনেকুৱা তাত থাকি ল'ব লাগিব বিশেষকে
উম উম এ তোমালোকৰ তাত খুৰা ঘৰ আছিলে বুলি কৈছিলা নহয় তাতে থাকিব পৰা অসুবিধা নহব জানো
সুবিধা হ'ব তাতে থাকিব পৱা হব আৰু তাত এতিয়া যিখিনি মানে সত্ৰত বহা বিলাক থাকে বহাত থাকিব পাৰি তাত বহাত বহাত থাকিব পাৰি আৰু বহাত মোৰ জেঠাই লৰা এজনো আছে আও কথা পাতি তাততো থাকিব পাৰো
অ তেতিয়াহ'লে সেইটো সুবিধাটো হৈ যাব পাৰো উম শিৱসাগৰত তোমাৰ অ এতিয়া শিৱসাগৰ সেইফালেদি হৈয়ে আমি তেতিয়া শিৱসাগৰ গুচি যাম শিৱসাগৰ
গৈ আহিম কমলাবাৰী এ পিনে গৈ শিৱসাগৰ হৈ গুচি যাব পৱা হব যোৰ হাট হৈ শিৱসাগৰলে তাপা শিৱসাগৰত গৈ ৰংঘৰ কাৰেং ঘৰ তলাতল ঘৰ সকলো চাব পৰা হ'ব
তাকে তাকে এই শিৱদ'ল জয়দৌল সেয়াও চাই পেলাই আমি
জয়সাগৰ পুখুৰী জেৰেঙা জেৰেঙা পথাৰ তাপা এনেকে কাজিৰঙা হৈ পেলাই কাজি কাজিৰঙা দি আহি পেলাই আমি মৃত্যুঞ্জয় মন্দিৰত সোমাব পাৰো জুবিন ক্ষেত্ৰত সোমাব পাৰো তাৰ পিছত আহি আকৌ তেজপুৰত আমি অগ্নিগড় চাব পাৰোঁ
অ তেজপুৰত অগ্নিগড় এতিয়া ঊষা ঊষা অনিৰুদ্ধ ৰ যোনটো হেৰি তাত সেয়া চাব পাৰো উম
আৰু যদি যাওঁতেনে যাওঁ যাওঁতেনে যদি ফেৰিত যোৱা নহয় তেতিয়া এইপিনদি গলে আমি ব সুদেৱ থানতো সোমাই যাব পাৰিম
অ সেইটোয়ে বাকী তেতিয়া আমি কাম এটা কৰিম ধুনীয়াকে ওলাই দিম মইতো মোৰতো গাড়ীখন মই লৈ লম বাৰু তাৰ পৰা তোমালোকৰ এ খুৰা ঘৰ আছে যেতিয়া মাজুলীত
উম তেলটো তেতিয়া আমি অৰুণাচ তেলটো তেতিয়া আমি অৰুণাচল দি তে ভাল হ প হাব যিহেত অৰুণাচলাই পৰে ইাত দামো কম এতিয়া বৰ্তমান বাকী অসমৰতো অসমৰটো বহুত দাম হৈছে
উম তাকে তাত উম তাত ভুৱাই মেলি লৈ তাৰ পৰা আমি
যাব পাৰোঁ আমি তেতিয়া গলে আমি গলে আমি গলে গম বন্ধতে যাব লাগিব কাৰণ পিছততো আগষ্টৰ পৰা আমাৰ কলেজ বিলাক আৰম্ভ হ'ব তেতিয়া কলেজো খতি হ'ব তাতকে আমি গৰম বন্ধত গ'লে আমাৰ সুবিধা হ'ব
উম গৰম বন্ধত গলে সুবিধা হ'ব বাকী তোমাৰ কিমান চেমিষ্টাৰ আছে
এতিয়া মই থাৰ্ড চেমিষ্টাৰত পাইছো আৰু তিনিটা কৰিব লাগিব উম আৰু এতিয়া গম বন্ধত গ'লে মানে কি হয় তাত গম বন্ধৰ সময়ত মানে তাত বহুত কেইটা তৌৰ আহে তেনেকে বহুত ষ্টুডেন্ট আহে চাবলৈ আমি চবকে লগো পাম তেতিয়া ভাল লাগিব হাত পৰা আহে হয় হয় আমি এতিয়া বৰ্তমান তাত ফৰেইন কাণ্ট্ৰিৰ পৰাও বহুত মানুহ আহে অ মই হেই যোৱা বছৰ গৈছিলো যোৱা বছৰ গৈ লগ পাইছো বাৰু ফৰেন কানট্ৰি মানুহ কিন্তু তামানে ইমানো তেনেকে আমি ঘূৰিবলৈ পোৱা হোৱা নাই ইমান সুবিধা নহলে তেতিয়া মানে এবাৰ গৈ ভালকে ঘুৰিবলে আছে কাৰণ তাত বহুত বহুত খিনি সত্ৰ আছে উম তাত বহুত খিনি সত আছে এতিয়া আউনীআটী সত্ৰতে বহুত পুৰণা পুৰণা বস্তু আছে বিশেষকে এজোপা তুলসী গছ আছে তোপা ছশ ছশ মান বছৰ আগৰ
তাকে ময়ো কোৱা শুনিছো তেনেকুৱাকে কিবা হাতী দাঁতৰ লাখুটি আছে আৰু ৰজা দি কিবা চকী আছে তাৰ পিছত আগৰ দিনৰ অসমীয়া মানুহে বনোৱা অ অসমীয়া মান নহ পিষ্টলো আছে বোলে কোৱা শুনিছো আৰু মই ইমান নাজানো বাৰু
কৰি থ আছে আৰু ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ পুখুৰী আছে আৰু পুখুৰীত বহুত ডাঙৰ ডাঙৰ কাছৰো আছে এতিয়া
তাকে তাকে চাব লাগিব চাবলীয়া বস্তু আমাৰ অসমতে বহুত বস্তু আছে আমি ই
উম আমি ইয়াৰপা গৈ কমলা কমলাবাৰী উম সপ্তাহৰ সেই বহাটো থাকিব পাৰো আমি অ আমি এতিয়া গৰমূৰ গৰমূৰ সত্ৰলৈও যাব পাৰো গৰ্মুৰ সত্ৰতো আমাৰ বাই এজনী ঘৰতে তাতো থাকিব পাৰো
তাকে তাকে হেৰি কৰিম আৰু তেতিয়া তুমি কাম এটা কৰিবা হোৱাটছআপ গ্ৰুপ এটা খুলি পেলাই তোমালোকৰ লগৰ তোমাৰ লগত যে যাম বুলি কৈছিলে সি তাক এড কৰি দিবা আৰু গ্ৰুপ পেমেণ্টটো মোক দি দিবা মই মোৰ লগৰ দুটাক এড কৰি দিম আমি কেইটা এটা
আমি এতিয়া আমি কেইটা হ'ব পাঁচটা হ'ব ন অ অ পাঁচটা হলে আমি মিলাই মেলি তেল তেল চেল ভৰাই পেলাই আমি তেনেকে যাব পৰা হ'ব পাঁচটা পাঁচটা গ'লে ভাল হ'ব তেলত আমাৰ ইমানকে খৰচ নহয় তেতিয়া চবৰে
তাকে আৰু সেই মাজুলীততো তোমাৰ হেৰি হ'ব থকা মেলা সুবিধাটো যেতিয়া
থকা মেলা সুবিধা হব কিন্তু আমি মাজুলী অ মাজুলী গলে আমি তেলতটো ইয়াতে ভৰাই নিব লাগিব কাৰণ মাজুলীত ইমান এটা মানে সুবিধাও নাই তেলৰ কাৰণে আছে কিন্তু আমাতকে মানে দাম দামটো বেছি আৰু বিশেষকে মাজুলী এ
হয়। অ। তাকে তাকে আমি তেতিয়া শিৱসাগৰতো খেই খৰচ নহয়। কিন্তু গুৱাহাটীতহে অকণমান খৰচ অকনমান হ'ব।
অ এনেকে আমি যেতিয়া যোৰহাট হৈ গুৱাহাটী হৈ আহিম তেতিয়া অকণ খৰচ হব।
উম সেইটো বাৰু একো নাই বাৰু সেইটো
যোৰহাটলৈ গৈ আমি শিৱসাগৰ চাই আমি ৰাতিটো লাগিলে যোৰহাটত থাকি দিম। যোহাটত থাকি পেলাই পিছদিনাখন আমি গুৱাহাটী গুচি যাম।
তাকে কথাটো তুমি ঘৰত জনাইছানে বৰ্তমান কথাাটো আগতে জনাই থবা কথাটো আগতে জনাই থবা ঘৰত
উম উম জনোৱা আছে বাৰ
তাকে জনাই মেলি থলে মানে সুবিধা হয় আৰু বাকী এতিয়া খেতি কেনেকুৱা হৈছে
খেতিয়ে আৰম্ভ কৰি থকা আছে পানী পাই একো হাল বাবই পোৱা নাই আজি সেয়া ট্ৰেক্টৰ খন আনিছিলে সেইফালে আমাৰ আমাৰ বাবলৈ নহয় বেলেগ বাবলৈ আহিছিলে মানে পথত নোসোমালে গোটেই পানীয়েে পানী ইয়তে ইমানে পানী হৈছে বৰ্তমান মানে ইয়াত নেপক'ৱে পানী এৰি দিলত আমাৰ ইয়াত পানী বহুত হৈ গ'ল আৰু এতিয়া ৰাস্তাৰ ওপৰত পানী উঠিছেগে অলপ অলপ সয়াই আৰু। ৰাস্তা চিঙিছে জগায় জগাই। উম। নদীৰ কাষৰফালে পাহাৰৰ পৰাও আহে পানীটো তাত বৰষুণ দিলে পানীটো বেছি গুচি আহছ ভূমিস্খলন ঢেৰ হৈছে। উ কালি সেয়া চিৰাং জিলাত হৈছে। তাৰ ফলত সেয়া আমাৰ এই হেৰিয়াত উম। চিমেণ্ট চাপৰি নদীৰ দলং ভাগি গল।
উম। তাকে তাকে ট্ৰেইন ক্ৰচিং তোমাৰ হেৰি আহিব পৰা নাই, ট্ৰেইন আহিব পৰা নাই। ধেমাজি চাইদৰ পৰা। মই মই চ য়াত পাইছিলো বাৰু।
অ ট্ৰেইন কিছুমান আমাৰ ইয়াতে ঘূৰিছে, কিছুমান লখিমপুৰৰ পৰা ঘূৰি আহিছে। মানে তালৈ যোৱাগে নাই আৰু। যিহেতু চিমেণ্ট চাপাৰি এতিয়া দলংখন মানে ভাগিলে, এতিয়া যোনেলে টেইন যাব নোৱাৰে।
উম আৰু এতিয়া বতৰটোও মানে এনেকুৱা হৈছে তোমাৰ আগবেলা যদি বৰষুণ দিয়ে পিছবেলা ৰ'দ দিব। পিছবেলা যদি বৰষুণ দিয়ে তাৰ আগবেলাই ৰ'দ দিব। আৰু মানে উম। তাকে দিনৰ দিনতটো ৰ'দ দিব আৰু মানে ঢেৰেকণী
ঢেৰেকনি বহুত মাৰিছে। আমাৰ উম। আমাৰ লখিমপুৰত এতিয়া বৰ্তমান কালি পৰহি চাৰিটা মানো একেদিনাখনে মৰিছে আকৌ সেইদিনাখন মাজুলীতো শুন মতে বাৰটা গৰু মৰিছে বোলে বৰ্জ্য পৰি।
উম। তাকে প্ৰকৃতিৰ তাণ্ডৱটো বহুত বেছি হৈছে এইবাৰ। এই বছ বছ যোৱা বছৰ কেইটাতকে এই বছৰটো বেছি হৈ
উম। তাকে তুমি কম্পিউটাৰ ক্লাছ কৰিছিলা ন হৈ গ'ল নে কৰি?
উম। কম্পিউটাৰ ক্লাছ কমপ্লিট হ'ল তোমাৰ চাৰ্টিফিক আহিলে বাৰু বৰ্তমান।
মই কৰি আছো বাৰু মই মই এমাহ দুমাহ মান হৈছে। বেছি দিন হোৱাগৈ নাই নাই তেলি কৰিব লাগিব। তেলি কাৰণে কৰি আছো বিশেষকে
তাকে তাকে সে তেলি আৰু জি এছ টি ভেদটো তুমি ভালদৰে শিকি ল'বা। মানে পাছত বহুত মানে সুবিধা হব। উম। দোকান দোকান এখনত সোমাও বুলি ক'লে আজি কালি চোন জি এছ টি লাগে। উম। তাকে তাকে সেইটো কাৰণে ভালদৰে আয়ত্ব কৰি লোৱা, মানে পাছতো যাতে কিবা এটা নহয় আৰু বৰ্তমানতটো চৰকাৰী আশা চৰকাৰী চাকৰি আশা কৰি
কৰি লাভ নাই। কাৰণ আৰু আজিকালি চবতে যিকোনো এটা কাম কৰিব লাগ কম্পিউটাৰতটো লাগিবই।
কম্পিউটাটো লাগিবই, সেইটোয়ে মোৰ ভাগৰ বাৰু কমপ্লিট হৈ পেলাই চাৰ্টিফিকেট আহিলে। উম। যাব লাগিব, যাব লাগিব সময় সুবিধা মিলিলে যাম আৰু
অ অ তাকে হ'ব দিয়া এতিয়া। উম হ'ব ঠিক আছে।
উম, বাকী কঠাল লৈ আহিবা আকৌ। দেই ঠিক আছে হ'ব উম হব। হ'ব দিয়া।
হ'ব অ', ঠিক আছে।